হেল্ল',
অ, শুনা পাইছো কোৱা?
অ, ক'তনো থকা আহ? ফোনটো কৰলে ফোনটো কৰলে নোথোৱা কিয়?
আৰে অলপ মানুহতো বিজি থাকো ন' মাজে -মাজে তোমাৰ ইপিনে - সিপিনে যাই থাকা যে আৰু ফোনটোও চাগে এ সে কবাত কাম কবাত কোনাত লুকাই থাকে।
এ ফোন টো কৰিব কৈ কিনে আৰু ক'ত মানুহটো নোহোৱা হও।
চব টাইমই তোমাৰ মানুহজন ফোনত লাগি নাথাকে নহয় আজিকালি এই আজিকালি ল'ৰা ছোৱালী গিলে, এতিয়া তুমি তুমি এনে মোবাইলত লাগি থাকে। গোদৰে নহয় নহয়।
হয় দিয়া হয়। বাকী তুমি কি আম কৰি আছিলা।
হা,
তুমি কি কাম কৰি আছিলা।
কাম মানে তোমাৰ অলপ খেলিব গৈছিলো ৰবা।
কি ক্ৰিকেট অঔ ক্ৰিকেট এ ক্ৰিকেট। খেলি মই খেলছিলো দৌৰী খেলিছিলো সৰু থাকোতে। সৰু থাকোতে বিৰাট বহুত খেলছিলো। এতিাৰ ডাঙৰ হৈ হৈছে এতাৰ ককালৰ বি হৈছে। ককালত বি হৈ কেনে এতিয়া মানে খেলিব নোৱাৰা হৈছো।
কঁকালৰ বিষ কি মলম,
ককাল বিষ অ মলম লগাই আছো ভলিনি। তাকে বা বাকী সেই ক্ৰিকেটৰ বিষয়ে তুমি জানা নে নাজানা কিবা অলপ।
বিশেষ এটা নাজানো মই এনে গম পাওঁ এটা বল আৰু বেট লৈ কিনে খেলে।
তুমি কি খেলিব গৈছিলা তেনেহলে।
এম গেছিল এনে, খ বল আৰু বে মই কি খ মই জানো খাললে বলটো পেলাব মই বেটি দি মাৰিব লাগে।
আচ্ছা তাত কেইটা প্লেয়াৰ থাকে সেই টো গম পোৱা।
যদি আজি আজি যদি তোমাৰ সেয়া তোমাৰ সি নাহে।
ভাইটি নাহে বা তোমাৰ এই ৰাজু নাহে। যেতিয়া আমাৰ আঠজন প্লেয়াৰ যদি চব আহে বাৰজনমান হৈ যায়।
বাৰ জন প্লেয়াৰ ক্ৰিকেটত,
কিহৰ কথা সুধি আছা মানে।
ক্ৰিকেট মানে যোনটো প্ৰফেচনেলি খেলা যায় মানে সেইটোৰ কথা সুধি দিছো মই।
বা দহ না এঘাৰ নেকি না তেৰজন আছিল গম নাপাও।
এ এঘাৰজন থাকে এঘাৰজন এটা টিমত।
এ আই পি এলত দহখনৰ বাৰজন দেখা পাওঁ।
বাৰজন থাকে নেকি। অ তাদ এজন ইম্পেক্ট প্লেয়াৰো থাকে ন ইম্পেক্ট মানে চেঞ্জ কৰিব পৰাকে।
চেঞ্জ কি চেঞ্জ কৰে সিহঁতে।
সিহতে মানে ধৰা চাপওজ বেছ লাগে ফিল্ডিঙৰটাইমতাৰ বেটেন এজন লাগে বেছিকে। সিহঁতে বলাৰ এজনক ওলাই দি কিনে তোমাৰ বেটছমেন এজন ভৰা়ই ল'লে। পিছত বলাৰ লগা হ'ল তুমাৰ যেতিয়া সে। মানে ফিল্ডিঙৰ টাইম হ'ল তেতিয়া বলাৰ লৈ আহিলে বেটছমেন ওলাই দি। বেটিঙত তেওঁ বেটছমেনজন ভৰাই দিলে তেনেকুৱা ধৰণৰ।
মই কি ভাবিছিলো হা তোমাৰ মই চাই আছিলো সেইদিনা মোৰ লগৰ লগত এটা। ই মানে একদম ক্ৰিকেট পাতলো আৰু
উম,
ই এ চি এছ কেনে কাৰোবাক ফে চববোৰ কৰি আছে মই আছো। কি দক কিডাল খেলি আছে খেলি আছে খেলি থাকক আৰু মইলো এজন। মানে এঘাৰজন প্লেয়াৰ সাতজন প্লেয়াৰ আউট হৈ গল,
উম,
আৰু এজন তাতে মা আনি দিলে।
উ,
মই বোলো ভাই ইয়াতে বলিংটো ইতে লগতে কৰিলাক এটা বলিং কৰি গ'ল সিয়াক এটা ওলাই দিলে। ওলাই কেনে আৰু এ আনে আনিলে মই ইঞ্জ ইঞ্জৰো হোৱা নাইহি আচৰিত। ত মই আজি বুজি পালো কিয় কৰিলে এনেকা ইয়াক সোধাই নাছিলো লাজতে আৰু মই লগৰতোক। আজতে খোজা নাচলে সি ক'ব আৰু গাধাও বুলিয় লাজতে নুধিলো আৰু
এইটো তোমাৰ ইম্পেকট প্লেয়াৰ হিচাপে আনে এইটো নতুন ৰ'ল। এইটো তোমাৰ এনে তেনেকুৱা ধৰণৰ মানে এঘাৰজনৰ যেগাত বাৰজনে খেলিব পাৰি। তাৰপিছত কোনোবা এন জি অৰৰি যাব পাৰে কোনোবা এন জি অৰ হ। পাৰে সেইটো চেঞ্জ কৰিব সেইটো কৈছো। আৰে তুমি কিয় কৈ আছিলা।
উম মই কৈ আছিলো তোমাৰ। মই আম খাই আছোঁ আমটো বৰিয়া।
অ আম, আম খাব লাগে গৰমত।
এয়া আমৰ ছিজন খাইছে না নাই আম চাম কিবা।
আম। আম আমৰ জুজ খাব লাগে আমৰ তোমাৰ হেৰি খাব লাগে।
তোমালোকৰ ঘৰত ঘৰতো চাগে সেয়া আছে গছে আছে আমৰ।
এই ধেই আম হৈছে আমাৰ ঘৰত বান্দৰে খাই আধা শেষ কৰে।
বেয়া হৈয়ায় ন আধা।
উম আধা বেয়া হৈ যায় আধাটো বান্দৰে খাই বাকী। তয় তাত আমি হাকত পাওঁ।
এটা বান্ধৰ গিল উৎপাদদন আছে মে গাঁৱত বহুত উৎপাদন বুলিল বান্ধৰ।
উম বহুত বা তোমাৰ। এ মোটামুটি সেই এ এশটা মান বান্দৰ একেলগে আহে আহিদিয়ে। চাফ চাফা কৰি দিয়ে পুৰা। আহ একদম তোমাৰ যি মে কেনে কেনে ধৰণৰ সহটো মানে। তত যিটো থাকে মানে ফাঁক থাকে ন কাঠ আৰু ইহৰ মাজত। তাৰ সেই সেই ঠাইতে সোমাই আহি ভিতৰত মানে বস্তু লৈ গুচি যায়। চাউল তাউল যদি কিবা থাকে খিৰিকি খোলা থাকে চাউল তাউল তোমাৰ খাই লৈ। একদম ওলাই গুছি যায় ইহঁতেতো আমাৰ ইয়াৰ। বান্দৰ বোৰ ইমান এডভানঞ্চ হৈ গৈছে সিহঁতে কুকাৰো খুলিব জানে। কুকাৰ খুলি কুকাৰ। প্ৰেচাৰ কুকাৰ যিটো থাকে তোমাৰ। অ সিহঁতে খুলি কেনে তাৰ ভিতৰত ভাত আঞ্জা পাতি যি থাকে সেইবোৰ, খাই গুছি যায় আৰামছে। তেনেকুৱা জান নাই এদভানচ।
হা মই মই শুনিছিলোঁ হা মই চাই তোমাৰ। হেল্ল'।
আহ শুনিছোঁ।
অ মানে মই চাই আছিলো তোমাৰ কি কয়। আহ কি আছিল আনন্দৰে তোমাৰ হুক যে হুক তোমাৰ। দৰ্জা হুক।
উম, উম, উম।
সেও খেলিব জানা হৈছে বোলে আজিকালি।
জানে আটাইবোৰ জানে।
আৰু তোমাৰ মোৰ মোৰ মামীহতৰ মানে তোমাৰ কি আছে। এ মুৰ্গীৰ ফাৰ্ম এটা সৰু ফাৰ্ম এটা আৰু চাৰি পাঁচটা মুৰ্গী থাকে। ছয়টা সাতটা মান পাঁচটা ছয়টা চাগে তাকে কণী কেইটামান পাৰে আৰু সদায়। এটাওত বান্ধতা তিটা বান্দাৰ গেইটা আহে। হ কনীক এটা ফাটাই গুচি যায়।
ইছ। খাইনে নাখায় ইয়াতে নে এনে অকল নষ্ট কৰি গৈছে।
গম নাপা মই খাই কে নাই মইয়া বেয়া কৰি নষ্ট কৰি যোৱা শুনা পছো প শুনা পোৱা নাই।
অ কি ক'লে।
মাংস ভুজি না তৃণ ভুজি বান্দৰ।
বান্দাৰো সৰ্বভুজি হয় চব খাব পাৰে।
আমাৰ দৰে মানে।
উম মানুহৰ দৰে মানুহেতো আগতে বান্দৰে আছিলে। বান্দাৰৰ পৰাই মানুহ মানুহ হৈছে। ডাৰ থৰি হা।
উ'ম।
ডউৰিন ডাউৰনৰ যিটো সত্ৰ আছিলে তাততো আছিল ন সেই তো বস্তু।
তাতে বান্দৰছে চেয়ন হল, চেন, লাহে, লাহে ডেভপ হয়, ডেভপ হয়। বেলেগ বেলেগ হৈ কিনে আমি আহি পালো।
অহ তাকে। নাজানো ইমান মাজতে কিমান কিমান চেম্পিয়ন আছিলে কিবা কিবি থাকে সম চেম্পিয়ন আৰু কিবা আছিলে। হয় নেকি পাহৰি গ'লো।
এনে তোমাৰ সেইটো সেয়া লাগে আৰু আমাৰ অকল আমি নাছিলো, আছিলো নহয় আমাৰ দৰে আৰু বান্দৰৰ বহুত জাত আছিল ন।
আছিল আছিল বহুতো প্ৰজাতি আছিল বা সেই সেইকাৰণেতো তোমাৰ। এ কিছুমান বান্দৰ হ'ল কিছুমান তোমাৰ হেৰি হ'ল।
নাই নাই নাই সেই হিচাপে কোৱা নাই অকল মানুহৰ দৰে যোন তোমাৰ সময, যোনটো মানে মানুহৰ বান্দৰৰ মাজৰ এইটো।
তাকেতো মানুহবোৰ মানুহবোৰতো সম চেম্পিয়ন হচবোৰ আহিল ন।
মানে আমাৰ বংশ ধৰ মানে সিহঁত ধৰি লোৱা সিহঁতে সেইকেইটা। সেইকেইয়া তোমাৰ শেষ কৰিব নোৱাৰিলে।
উম হম তাকে।
ছাৰ্ভাইভক অসময় কি কয়।
জাই থ জীয়াই থাকিব পাৰিলে আৰু সইটো।
কি আছিল ৰ'বা।
চাই পাই পেলাই অসমীয়া,
অ জীয়াই থাকিব নোৱাৰিলে কিবা এটা শব্দ আছিল মোক। আহি আছে কিন্তু শব্দনো মোৰ।
আমাৰ ত তাকেই মনো আহিছে ম,
বাদ দিয়া বাদ দিয়া কি কয় কি কৈ আছিলো ক্ৰিকেট ক্ৰিকেটৰ কথা কৈ আছিলো ন। অ ক্ৰিকেটটো তোমাৰ আহ এনে ক কাক ভাল লাগি আছে,
ক্ৰিকেটত ধনী। ধনীক ভাল থাকে এ ধনীয়ে কেই খেলা আহিছিলো যেতিয়া আছিলে এতিয়াতো। উম এতিয়াতো নেখেলে বাৰু তেনেকে। তেওঁ ভাল খেলিছিলে। অ অলমষ্ট এতিয়াৰে হৈছে আই পি এলৰ জাষ্ট নামটো আছে।
আই পি এলতো এইবাৰ মই শুনা মতে চবে ৰখি আছে কিন্তু খেলা নাই এইবাৰ,
ন নাই খেলা নাই খেলা নামটো আছে অকল তাকটো কলো টিমত, থকা নামটো আছে এখন নেখেলিলে এখন,
কি হ মই,
এৰিব আহিব যে আৰু নানে নেখেলে। বা অসুখ বিসুখৰ বাবে নেখেলে।
তাৰ মইছো বিৰাট কোলিৰ কিবা ৰিটায়াৰমেণ্ট হৈছে কল কলৰ পৰা।
কি কৈছা।
বিৰাট কলী ৰিটায়াৰমেণ্ট হ'ল নেকি।
উম ৰিটায়মেট ললেই সিহত যোনটো ইন্টাৰনেছনেলৰ তাত লৈছে। যিটো টেষ্ট মেচত চাগে খেলিব চাগে নেখেতে নাজানো আৰু ওৱান ডে নেখেলিব নেখেলিব চাগে আৰু
যিটো ইণ্টাৰনেচনেল ক্ৰিকেটত আছে তাকে। আজি আৰু এজন নতুন নতুন প্লেয়াৰ কিমান আহি গৈছে। তাকে আজি এটা ন নতুন প্লেয়াৰ আহি গৈছে ন।
সেইটো হয় কিন্তু এতে আমাক এটা থাকে ন মানে বহুত জিকাইছে আমাক অসম পাৰি। ভাৰতৰ টিমটোক।
হয় হয় সেইটো এতিয়াতো পোন্ধৰ বছৰ ল'ৰাও তোমাৰ খেলিছে।
হয় আচৰিত কথা নাই আমি কত পোন্ধৰ বছৰত আমি কত আমি হাবি আছিলো। আলি কাৰ্টুন কি দাম ৰাতি। কাৰ্টুন আহিলে চাব লাগিব ভাত ভাতটো আজি, খাই ললো কাৰ্টুন ভাতটো খোৱাৰ আগতে কাৰ্টুনো চাব লাগে আৰু সোনকালে।
অ
আজি পাৱঞ্জেছ দিব সেইটোযে দিব।
তাকেতো ক্লা টেষ্ট কথা মাথা মাৰি আছিলো।
অ ক্লাছ ভয় লাগি আছে কালি ক্লাছ কি পঢিম কি নপঢ়ো।
তাৰ ৰাতি কে এতিয়া গকু চাবা পাম। আগতে গ গকু ৰাতি তোমাৰ কেতিয়াৰিছে দহটা বজাত দিছিলে।
নটা দহটা দিছিল তেতিয়া মানে মাহঁতে শুব দিছিল আৰু আমাক।
অ ড্ৰোগেন ব যি।
উম দিয়া। ৰ মই অলপ কাম আহিছে ৰ মই যাওঁ ৰ'বা কাম আহছে যাব দিয়া।
অ ঠিক আছে দিয়া।